হেল্ল'।
অ', শুনিছেনে?
অ' শুনি আছোঁ।
অ', কি কৰি আছা।
সেইয়া ভাত কেইটা খাই বই আজৰি হৈ পেলাই হে বহিছো তুমি মাৰিছা।
অ'। আমিও খাই বৈ খালোঁ এই খাই পেলাই যে হয় পৰিছোঁ বগাতে অকণমান
উম, ঘৰলে কিমান সময়ত আহিলে তাৰপা বা
ঘৰলৈ যোৱাই নাই ভাইটিহে গ'ল। ভাইটি ৰাতিপুৱা গ'ল গৈ বাইদেউ বোলে হেৰি আকৌ চুমি বাৰ ফোন বায়ে ফোন কৰিলে বোলে ৰাতিলেলৈ ভিনদ' যাব কিবা এটা বনাই থৈ যোৱা বুলি তোমালোকে খাই থাকিবই নহয় ভাজি আঞ্জা।
উম।
থলে হ'ল তেতিয়া ভাতকেইটা খাই যামগে বুলি ক'লে তাৰ সে দালি মানে বনালো আলু ভাজি সনেকৈ বনাই পেলাই আমি খালো আছে যে সেয়া ৰাতি খাই দিব সেহে
অ'।
তাৰপা সেই ভাইটি গ'ল। উম যাম আমি আবেলি গুচি যামগৈ।
নহ নহাৰ আগতে যে আম আকৌ বাইকখন দিবহি লাগিব নহয় তিনিআলিত।
অ'।
তাৰপিছত সেই গ'ল ভাইটি গৈ পাচলিবোৰ আছিলে যে ঘৰত দি থৈ আহিলেগে। ঘৰত থৈ আহিলেগে তাৰ পিছত আকৌ আহিলে আহি ভাত পানী খাই পকাতে পৰি
উম।
কাৰেণ্টটো আহিছে গৈছে বহু ৰত কালি ৰাতি এইয়াই, কালি এঘাৰটাতে গ'ল ইয়াত ৰাতি কাৰেণ্ট
অ'।
আমি খাই বৈ খুৱাৰ অলপ পিছতে, বতৰ বেয়া কৰি আহিলে কাৰেণ্ট গলেই নহয়।
ব বৰষুণ দিছিলে নাই সেইফালে।
দিছে অ', গাজিছে।
অ', আমাৰ ফালেও ইমান বৰষুণ গাজিছে বহুত দ
ডাঙৰকেই দিছে পানী হৈ গ'ল পূৰা।
আমাৰ আকৌ ৰাস্তাত একদম কালি শুকাই হৈ আছিলে, আজি আকৌ পেলপেলীয়া হৈ আছে।
উম দিনত ৰ'দ দিলে শুকাব। ৰ'দ দিছে নহয়।
শিল, বালি পেলাবলগীয়া আছিলে, নাহিলে এইফালে গৈছিলো ৰাতিপুৱা আহিলো হৈ গ'ল। চব্জি নাছিলে চব্জি আনিলোগে আহিহে মই চোতাল ঘৰ গোটেইবোৰ খাৰিছোহি।
হয়।
তাৰ পৰা কাপোৰ গিটা ধুই পেলাই ভাত বনাইছো আৰু খাইছো আজ
তাকেহে গৰম বহুত হৈছে আমাৰ ঘৰটো চাগে আৰু জুই হৈ আছে চাগে আমাৰ ঘৰতো চাগে জুই হৈ আছে গৰমত
অ' পিছফালৰ সেইখন বৰ গৰম হয় নহয়।
দোকনত ভাতে মানুহ যাবই নোৱাৰি। মই আগবেলাতে চব কৰি থৈ দিওঁ বুলিহে,
উম',
কালি হে, আহ যাওঁতেও সে চাহ তাহ দি হে কৰি মেলি আকৌ পাপৰ- চাপৰ এনেকে ভাজি থৈ গৈছোঁ মই উম' ৰোৱনিলে, মই বোলো লাল চাহ অকন বনাই সিহতক তেনেকে দি দিলেই হ'ল। বিস্কুট নাছিলে মানে
অ',
চাপৰ চাপৰ বিস্কুট কিনাই নাই। কালি দোকানলৈ গ'ল ৰাতিপুৱা ভাইটি সিহঁতৰ দোকান খোলাই নাই। ত পিছ কালি আকৌ তাৰপৰা কিনি নানিলা আৰু বেগে চেগে নি আজি কিনিব লাগিব
আজি আকৌ আবেলি অ আবেলি আকৌ একেলগে গুচি আহিবা নে কি? ভিনদেউ অহাৰ পিছত আহিব নে, ভিনদেউ নহাৰ আগতে আহিবা।
নহাৰ আগতে যাম।
অহ',
আহি নোপোৱাৰ আগতে যাম। ভাইটিয়ে লৈ আহিব। এ এইকণতে, কাৰণ বৈ পথাৰ আমাৰ তেলডিপু ওচৰত নামি দিব গাড়ীৰ পৰা সেইখনত দি দিব তেতিয়া সেইকণ সেইকণ বেছি দূৰ নহয় নহয় মই পটককে গুচি আহিব পাৰিম।
অহ',
আৰু বাইক চাইক গৈ থাকে নহয় চিনাকি উঠি যাব পাৰিব। নহ'লে আকৌ আমতলত দিলে কেনেকে যাব।
উম' বাহতে সেইবোৰ টেবুল চকীবোৰ ল'লে?
ল'লে টেবুল, চকী, টোল এখন ফটো দিছে। সিহঁতৰ সেই ইনভাৰটাৰটো এইটো বেলকনীটোলৈ লৈ যাবলৈ ক'লো বুলি কৈছে। মালিকক উ' সেইকাৰণে মানে সিহঁতৰ বাথৰুম টোৰ পৰাই গা ধুলে ভিতৰি ইফালে এ তলেদি পানী বাগৰি আহিছে। তাৰ পৰা আৰু গোটেই পানীখিনি ইনভাৰ্টাৰ মেচিনটোৰ তলতে সোমাই গ'ল।
অহ',
গা ধোৱা পানীতটো এইফালে গুচি আহে মানে গম পালান নাই দৰ্জা খনৰ তলতটো বেছি ফাক আছে মানে, কালি পৰি আছে তাৰপিছত অ' বহি ভাত খাই থাকোতে পানী দেখি ইমান ল'ৰাই মুতিছে বুলি। মই বোলো ই নাই মুটা সেই খনত অ, পিচে কয় ই মুটিলে মোক, মুতিলে কৰে চাই হ'লেও, মুতিবও পাৰে চাই হ'লেও মুুতাই দেখা নাই নহয়। তাৰপিছত যেতিয়া ল'ৰাই আমি ভাত খাই থাকোতে গা ধুবলৈ গৈছেহি তাৰ পৰাৰা সি গা ধুই থাকোতে পানীটো যেতি মইো এই এই বাগৰি আহিছে আৌ বাথৰুমৰ পৰা পানীটো তেতিয়া গম পাইছ
আ
ব বৰ ফ পাবা অ হেৰি আকৌ ইমান বাথৰুমতটো ওখোৱা যোয় তাৰপা দৰ্জা খনৰ তলতটো ফক আছে যে
মগা লাগিছে নে শুই
হ
কালি মজা লাগিছিলে ন শুই
কালি কাৰেণ্ট দিয়া নাই নহয় একেটাই হল হ'লেও টোপনি গ'ল ৰুমটো অকণমান ঠাণ্ডা পৰিলেহি যিকণ সময় লগালোঁ আৰু ফেনখন লাগি আছে যে
উম মই সেই বৰষুণ দবা পিনা দিয়া দেখ কি ক ভেল ওৰ ভেণ্ডেলচন বোৰ মেলি মেলি দিছো পিছফালৰ পৰা লাঠি আনি আগৌ চকীখন পাই বহিছো ফেন খনৰ হাৱা মানে ওপৰ ভেণ্িলেশ্যন খুলি দিছো বাহত ওপৰ দি ফননৰ সাৰতটো এইফাল লৈ আহিছে দহজাক সনফালে মোৰো হাৱাতো কো গৈছে দৰ্জ খনৰ ওচৰত ৰৈছে চোৱা হাৱাো ইয়ালে আহিছে যোন আকৌ ফেনখনৰ তলতে বহি আছো
আপোনালোকৰ সেই আগৰ বিচনাখন থকাণত ফেনে সেো প এতিয়া সেইখনত নপৰে আৰু
হেৰি আকৌ অ জেগাতটো এইফালে হৈ গ'ল যে
আগলৈ গুচি আহিলে যে বিচনাখন
অ সেই হেৰি আকৌ ষ্টেন ফেন এখন লম বুলি ভ আহে এ হে কি কৰি তামনা
বি্বনাখন মাজলৈ লৈ যাব পাৰেহে টেবুল খিনি তই
উম উম উম এই পকাাকন খালী হৈ থাকিবলৈহে মই আনিবলৈ খান্দি পাও নহলে পকাাকন খালী হৈ থাকিলে পৰি মেলি থাকিবলৈ ভাল
বৈ মেল থাকিবলৈ ভাল হেৰি যে পিছত মানে ফেনখন মাজতে হ'ল যে আমাৰো সেইটো কথা উঠাই হয় এতিয়া চেনখন বিচনাখনত ভালে হ নাপায় এতিয়া সৰু বিচনাখন এনেকে লগাই দিওঁ দেইচিখনানৰ সেইখনত যে এইবাৰ আপুনি যাওঁতে যে চপাইছিলে তেনেকে জইন লগাই দিও তাৰ পিছত সৰুখনত লয়াই মই শ দ খত ভাইটি কাষত ফেনখন ডাইৰেক্ প মানে
উম লৰা ভাত খালা না
সেইটো খালে দুগৰ মমান
আৰু
উ মমি আছে ডিম ডিম আছে ডিম এটাই বিলাহী দি খুঞ্চি কৰিলো উ তাৰ পৰা আলু সৰু আলু ভাজিলো দালি সেয়া
উম
তিললোৱা
আমাৰ আজি শুনে গৈ বজাৰ নামানিলে তুমি লৰাংচোন যোৱা বুলি ক'লে মই বোলো স এইটো চিনিবোৱা মানুহে সেইটো ওচৰকে গলোৱা কবি দেখিলো বন্ধাকবি ললো তাৰপাছত মানুহটো আকৌইচা বেছিকে নলয় ত বিশ টকা বিশ টকাই কৈছ
উম
পোৱা পিছত টকা বুলি কৈছে দেই সেইয় হেৰি বিশ টকা ইয়াত পাৰ বিশ টকা দেক হেৰি এইটো কি বুলি কই ফেচিন ললো এপোৱা বিশ টকা
নহা মতিাৰ অহাই চাল আপোনালোকতে
অ হাৰমতিৰ পৰা ভাল অ
তাহত এদিন বজাৰ কৰি লৈ যাব লাগে
অ বেছি পইচা খৰচ কৰা নাই আশী টকা বজাৰ কৰিৈছো কি কি আহিলে দেই ভাতকেৰেলা আহিলে ত্ৰিশ টকা আধা কেজি তাৰ পৰা ভেন্দি কিডাল দিলে দচ টকা এটা দিলে দিলে বাৰু ভাজি আৰু হৈ আকৌ কেইটামান আছে তাৰপা কেইটামান দি দিলে কবি ওলচকা ল'লে কবি তিতাকে
ভেন্দি
অ
আৰু ঘৰ ভাতকেৰেলা আহে মানুহ
আমাৰ আকৌ কালি এতিয়া আকৌ আপোনালোকৰ লালো পাৰ হৈ হাৰমতি পায় হাৰমতি পাৰ হৈ লালুক পাৰ হ'লে পাছলি পালি দি থৈ আহিব পাৰিলে হয়
অ কিনা হলে থাত হে
উম সৰকে আলহী কুন্দুলি কেৰেলা
এই সৰু, সৰু কুন্দুলিবোৰ যে কুমলীয়া কুন্দুলিবোৰ খাবলে ভাল ল
এ কুমলিয়াই আনিছে সৰু সৰুটো তাপা আনিছে পাচলি লৈ যাবি
দুষ্ট কৈছে নে আমনি নাই কৰা নহয়
ভিতৰতে সোমাই থাকে নে বাহিৰত
দৰ্জা মাৰি থৈছে নয় যাবলৈ বাটে নাই মই ভাইটি যাওঁতে আগফালৰ খনহে পিছফালৰখনে মাৰি পেলাই মই ভাত বনালো তলৰ ৰুমটো তাত থৈ দিছোঁ তলৰ ৰুমটো সেইটো ৰুমলৈ আহিবলৈ দিয়া নাই ডাঙৰক ডাঙৰ ৰুমটোলে তলৰ সেই তাতে বুলি ইয়াতে খেলি থাক যি খেল সিহঁতে খেলি আছে যেনিবা। লেট্ৰিন কৰিলে পোক চোক ধুৱাই গা পা ধুৱাই হেৰি কৰি দিলোঁ
তোৰ আছে নাই থাকিব হিটিং বুকতে থাকে নহয়
আহে নাই হেৰি যে মই ভুজিয়া আছিলে সেমেকিলেই কেইটামান ইয়ালৈ আকৌ ভৰাই থৈ দিলোঁ নেখালো ৰাতিপুৱা সে সুদা চাহহে খালো বিস্কুট আছিলে মি নাখায় লৰাক দিলোঁ দলিয়াই পেলাই দিলে, আকৌ মেৰিগল বিস্কুট আনিছে ঠে নাখাওঁ সে তোমালোকৰ মাটি ৰুইছে নহয় ৰুৱনীলৈ লৈ যোৱা তাৰপৰা ইয়াত অলপ হলো আধা খিনি উলিয়াই আধা খিনি দি পঠিয়ালো দুটামান থাকক। ওলাই আকৌ বিচাৰিব পায় এৰি গ'ল যে নাখায় ইয়াক
সিহঁতৰ এনেই সেই টিংটোত ঢেৰ কিবাকিবি থাকে নহয় নাই।
এইবোৰ আছে পাপৰ চাপৰ কিবাকিবোৰ চুজি তুজি এইবোৰ কিবি আছে এইবোৰ কোনে বনায় খায় থাকিব।
উম
গাখীৰ চাখি হ'লেহে ভাল গাখীৰ নাই নহয় গাখীৰ আছিলে চচটোত আধা চচ আছিলে গোটেইখিনি ফাটি গ'ল। কালি ৰাতি কাৰেন নাই যে
উম আমাৰো অকমান থাকিলে সেইকণ ফাটি থাকিলে উম
সেইখিনি পেলায়ো দিলো পেলাই দি চচতু ধুই থৈ দিছো
ভাল কথা এইকে বা হঁতৰ কাহৰ মানুহ বিলাকে মাটিবোৰ ৰুলে নেকি
এইবোৰ আজি বোকা দিছে এতিয়া কঠীয়াা তুলি আছে ৰুব চাগে আজি কাইলে আজি ৰুব চাগে এইবোৰ আজি কাইলৈ ভিতৰত ৰুৱ
আমাক কিমান কনমান ৰুলে বা।
আমাৰ তিনদৰা নে চাৰিড ৰুলে বুলি কৈছে।
বামো বামো বাৰু।
উম, ৰুৱনী কেইজনী দুধ দুধ
এই দুটাই ৰুই আছে গীয়েক ঘৈণীয়েক দুটাই ৰুই আছে দ লে মানুহ নিব বুলি কৈছে।
অ'
দট ৰুবলৈ।
উম, দে দেউতাই মায়ে
আজি বিয়া নহয় মইনাজানৰ
গাওঁ।
গাওঁৰ এই হেৰিহঁতৰ মইনাজান বিয়া আছে নহয় বিয়ালে এতিয়া জানো কি কৰু গড়মেৰালত যাবলৈ ইমান নেযাই পিনে।
মানে কইনা আগতে আনিলে নি?
আগৰ এবছৰমান হ'ল।
অ'।
কইনা পুৰৰণা হ'লগৈ আৰু
বতাহঁতৰ ঘৰত যাব লাগিছিলে আমাৰ ভাইটি হেৰিয়টাকৰ মানুহতে কাম বন কৰি দিয়ে।
দেউতা গ'ল নামলৈ গ'ল দেউতা মা মা যাব। আমাকো চবকে মাতিছে গ'লে সেই গধূলি সময়ত যাম এপক
উম।
প্ৰেজেণ্ট দিব লাগিব নহয়, প্ৰেজেণ্ট এটা। চাৰৰ্ট ওলিয়াই পেকিং কৰি চাৰ্ট এটা ওলিয়াই থোৱা আছে।
উম, সেইটোৱে এতিয়া আকৌ বা তাত অকলে থাকিব নেকি ভিন্নদৈ নাযায়।
যাব বোলে ইয়াত আকৌ এদিন দুদিন থাকি যাব চাগে। দুদিন মান থাকি আকৌ যাব। তই এতিয়া। সি পানীবোৰ গৰম হৈ থাকে যে। একেৰাহে ৰ'দ পৰি নাথাকে জানো পানী গৰম আকৌ ই চুলিনটো থ'বলৈ দিগদাৰ হয় আকৌ এতিয়া গৰমত।
অ' তাতত অ'।
বেজীটো তাৰপা হি মইবোলো সৰু ফিজ পাই ন ফিজ এটা লৈ ল'ব পাৰে আৰু সাত আঠ হাজাৰৰ টকাত পাই যাব।
উম।
মানে ল'ব লাগিব পাচলিবোৰ কালি নিলে কৈছে বুলি লেৰলি নায়েই অৱস্থা। গৰমতে বেয়া হৈ গৈছে চ'ব। অ' কছৈ ফিজ এটা লাগিবই সৰু সুৰা বস্তু এনেকৈ দুটামান ডিম চিম আনি হ'লেও থ'ব। লৈ ল'ব এতিয়া গৰম দিন কেইটাত হে লাগে।
এইটো মাহাতে বেছি দৰকাৰ এইটো আগষ্ট মাহলৈ ও তাৰ পিছত দৰকাৰ নাই সেই যদি।
ত এইটো পেলনীয়া বস্তু নহয় নহয় পিছত কামত আহিব সি আকৌ পিছত পঢ়ি এইটো পঢ়াৰ পিছত আকৌ বেলেগ কিবা পঢ়িলে মেলিলে আকৌ ৰুম লৈ থাকিলে তেনেকে বস্তুবোৰ আকৌ একে সেই ৰুমৰ পৰা সি ৰুমলে নিয়া নিচিনা